কি কৰিছা?
টোপনি ধৰা নাই ন। এই শুই আছো। খালোঁ খালোঁ তুমি?
কি দি খালা? খালো খালো।
কিবা দালি ভাত তেনেকুৱা বনাইছে আলু পিটিকা বিশেষ, বিশেষ মানে।
অ, কি খাব আৰু ইয়াতকে।
সঁচাকে অ, মানে আজি ভাবিছিলে বুজিছা মাংস অকণ খাম বুলি। তাৰপিছত মানে গৰম দালৰ কাৰণে খাব মন নগ'ল।
এই নাযায়ও একে মন নাযায়।
সেইকাৰণে বাদ দিলোঁ আৰু।
চোই থাকে আগ ভাল চোকে ভাল কিয় হৈ আছে এইটো তোমাক কিবা এতিয়া চেচাই আছে ভাল চেচাই আছে ভাল হৈ আছে কিয়। মানে ফেন খন চলি আছে মানে সেইটো চাউন আহি আছে চাগে। আছে বাৰু মই মাতো আহে বাৰু।
আৰু এতিয়া?
আছে আছে আছে।
উম, উম, গম পাইছোঁ ৰখা মই ব্লুটুথটো আঁতৰাই লওঁ ৰখা।
দিয়া আঁতৰাই লোৱা।
এতিয়া শুনিছা নে নাই?
শুনিছোঁ।
হা?
শুনিছো-শুনিছো বাকী, কালি
আয়, আছে নেকি?
নাই-নাই-নাই-নাই কালি সেইটো কালি আমাৰ প্লেনিংটো যে আছিলে গছ পুলি ৰোৱা। আজি থাকি গ'ল নহয় কথাটো এইটো
অ'। হয় দিয়া ঢেত চালা ইমানেই মানে কথা ওলালে। মেইন কথাটো পাহৰি থোকিলো হয় দিয়া। কি হব? ঐ আজি এটা বস্তু মই কিন্তু অলপ বেলেগ দেখিলোঁ। মানে, অলপ আমি ইমপ্ৰুভ হৈছোঁ নেকি সম্ভৱ লেকসাৰত
আহ,
গম পাইছা না তুমি টাইম বিলাক।
আগতকে ভাল হৈছে।
আগতকৈ। অ', মই এতিয়া মানে মিনময়ৰ লগত অথনি আছিলোঁ, তাৰপিছত এতিয়া চালোঁ বা। ডাইৰেক্ট ছয় কিমান ৰাখিছে মানে।
অ', ভাল হৈছে আগতকে।
আগতে মই, ইমান নাৰাখে।
উ, আগতে বহুত কম, চাৰি মেক্সিমাম চাৰি আছিলে আগতে।
সি মানে, মোক হেৰি কথা সুধিলি ৱেব ছিৰিজ বা চিনেমাৰ কথা এটা ক'লোঁ আৰু এখন প্ৰীতামেন পেড্ৰৰ কথা মই কপিলগকো দিছিলোঁ। চাবি তই সুধিবি থাকো কথাটো।
মোক সুধিছিলে, ফোন কৰিছিলে কি? মোলৈ ফোন কৰিছিলে, কি সুধিছিলে উম' মই কলো বোলো মই মাজলৈকে চাইছো।
উম',
মই কৈছোঁ ভাল, মই আধা চাই থোৱা আছে। ল'ব বোলে আৰু ন ফাইবাৰ।
ফাইবাৰ ল'ব মানে, বহুত বেয়া নেটৱৰ্ক যে ঠিক আছে কাইলৈ ফোন এটা কৰি পেলাই সুধিবাচোন কি হয় কি নাই।
ফাইবাৰ ললে তাক চাগে দেখা নাপাবা আৰু আমাৰ ঘৰত।
নাপাবা-নাপাবা সি ঘৰতে সোমাই থাকিব মানুহটো এনি টাইম। কবা এ' একো নাই, কেইদিনমান চলাই আমনি লাগিব।
সেইটো হয়, তেতিয়া যেতিয়া অনলিমিতেত চলাই- চলাই নিজেই পাগল-পাগল লাগি যাব। তামান নিজেই ওলাই আহিব।
হেই এইটো তোমাৰ দুদিনৰ চখ।
উম' এই প্ৰথম একমাহ মজা পাব চলাই।
অ' প্ৰথম বিৰাট ধুনীয়া লাগ তো তাৰপিছত আৰু এইটো মানে ইউজটো হৈ গ'লে আৰু ইমান কথা নাই আৰু।
অ', এতিযয়া উম' এই গছ পুলিটো ৰুব-ৰুব লাগিব বুজিছা। একদম মজা পাব আৰু। সৰহ তেতিয়া সৰক তেতিয়া কবই নালাগে আৰু।
লাই নক'বা আৰু ক'বা।
হেৰি এইক কি গছ পুলিতটো আমি ৰুব লাগিব দেই।
সেইটোতো হয়েই আৰু, এইটো ৰুব লাগিব।
ৰুব লাগিবই কিন্তু পাহৰি নাযাবা।
আকৌ হৰহো কৈ হৰৰ মানে, ৱাইফাইৰ কথা কৈ আছিলে দেই তাৰপিছত কৈছে কৈছে মই মানে, ননম চাগি দিয় মলতো দৰকাৰ নাই নহয় লাটোুৰ পৰা যিহেতুকে পায় আছ তই
প্ৰয়োজন কি?
অ', ই লটোৰপ পৰা যিহেতুকে পায়েই আছ তো দৰকাৰ নাইতো
অ',
যেতিয়া বোলে সি নিদিব, তেতিয়া লৈ ল'বি ই কথা নাই
অ', তাত ক প্ৰয়োজন নাই নহয় মাৰ নাথাকে বাপেকে মোবাইল নচলে সি কিয় তাক
তৰ কি কথা আছে ন।
তাক তাক কিয় ৱাই ফাইৰ প্ৰয়োজন আছে সি কলেজলৈ যাব। অকমান টাইম মোৱাইলত যিকণ নেট পায় তেনেক চলি থাকিলে হ'ল দেখোন।
চলি থাকিলে হ'লে দ ওপৰুৱা খৰচ আহে এইবিলাক কাৰন ন।
এই মানে নহয় মানে দেখি আছে যে চবকে।
সেইটোৱ সেইটেইটো আৰু এটা কথা আৰু দে মানে কি জানা নহয় নহয় সি বুলিও নহয় আৰু এটা কথা কি এই আমি যে এতিয়া আছে আমি মানে ফোন চোন কৰিলে গম নাপাওঁ।
অ', সেইটোৱেই।
যাৰ নাই সি গম পায় নেটৱৰ্কডাল যে নাথাকিলে।
উম সেইটো হয়।
তুমি ভাবাচোন আমাৰ যেতিয়া ৱাইফাইটো গুচি যায় মই কোষক ফোন কৰোঁ ভালকৈ কথা পাতিব নোৱাৰোঁ তাৰ লগত। হয় ইমানেই কেৰ কেৰ কোৰ কোৰ ফটা ফুটা মাত মানে গম পাইছেনে
উম, উম। সেই সেইটাইতো। আমাৰ গাঁওখন তোমাৰ যে এ এটা চিমত যদি নেটৱৰ্ক
নাই কতো নাই। এফালৰ পৰাও আৰু ভাল তাতে গম পায় যে মানে আমাৰ গছ গছনি অলপমান আছে।
উম।
কাৰণ সোমাব পৰা নাই নহয় ৰেডিয়'ছটো।
স সেইকাৰণেই গছ গছনি আছে কাৰণে সোমাব পৰা নাই। মানে তোমাৰ এই গছ গছনি আছে যে সেই সে সোমাব পৰা নাই।
উম।
ইয়াৰ প আহিলে তোমাৰ এতিয়া সৰকা জিঅ'তো আহিব চাগে আৰু ভালকে।
অ', আহি যাব তেতিয়া ব চাব গ'লে বেছি দূৰত নাইতো।
বেছি দূৰত ন আম গছ গছনি বহুত আছে কাৰণে নাহে।
গছ গছনিৰ কাৰণে নাহে আমাৰ সোমাব নোৱাৰে যে ৰেডিছটো।
সোমাব নোৱাৰে যে
হওক দিয়া মানুহবিলাকৰ হেৰিটো অলপ ভাল হৈ আছে। হেল্ডপা আদি কৰি ধৰ। আৰু নাই সোমৱা মানে এটাই গম পাব পাৰি যে অ', গছ মানে ভালে খিনি আছে।
উম, উম।
গম পালা।
সেইটোয়েইেতটো হোওক দিয়া তেনেকে চলি থাকো আৰু কিন্তু অকমান কি জনা নেট এটা চিম হলেও লাগে যাতে কোনোবাই কৰিলে নাই আমাৰাত জিঅ' নাপায় এয়াৰটেল পায় নাই ভোডা ফোন পাই এই দুটা নাপায়।
আৰু নহয় লাষ্ট কেতিয়া লাগে জানা যেতিয়া যে মানুহ এটা আহে।
উম।
ফোনটোও কৰে যে ইয়াৰ পৰা ধৰ ঘৰৰ পৰা বহি পেলাই ধৰ আমাৰ ইয়াৰ পৰা এইজ নাই দেখোন একেবাৰে তিনি তেতিয়া এনেকুৱা লাগে যে সঁচাকে দে আইনবিলাক কোন যুগত আছো।
হয় দেই, এ কিছুমান জেগাত ইমান নেট ভাল কিছুমান জেগাত ইমান নেট ভাল।
উম।
ন আজিকালিতো ম এতিয়া লিখকা লিখকা ফালে বহুত নেট ভাল।
ভাল, ভাল সিহঁতৰ এই ওচৰতে পৰি যায় যে লিখকা খন।
সিহঁতৰ ফালে বহুত ভাল।
আমাৰ ইয়াত দিগদাৰ।
উম,
অ', হেৰি মই এই এই মাত্ৰ এইমাত্র নহয় অলপ আগত আৰু ষ্টিটাছ দেখিছিলোঁ, এই যে মিচ আমাৰ হেৰি যে
অ', অ', অ', অ',
চাইছা নে ষ্টেটাছ?
নাই ছোৱা মোৰ তাত মই নাম্বাৰ ছেভ কৰা নাই নহয়।
অ', অথনি মানে মোক কলে কৈছে নামটোক কোৱাচোন মই মানে নাম্বাৰটো ছেভ কৰিব লাগে নামটো দিলোঁ আৰু মো তোমাৰ তেতিয়া কওঁতে দিলে আৰু নামটো। এন আখৰেদি হয়, তাৰপাছত চেফ কৰোতে মানে আহিছে। তুমি চিফ্ট কৰিবা না চিফ্ট কৰিলে চাগে ওলাব লাগে।
মানে কোনটো এই এ এই যে শকতকে যে?
অ',
অ', সেইটো ইয়াৰ নহয় ন সেইটো মিছামাৰী নহয় নহয়।
কৰ?
তেখেতটো বিশ্বনাথ চাৰআলি।
অ', হয় নেকি?
অ', মই ষ্টেটাছ পাওঁ সেইটো।
অ', মই আকৌ সেইটো হেৰি বুলি ভাবি আছোঁ তুমি যে কৈ আছা টাউন আহিব তেজপুৰ আহিব।
সেইটো বিশ্বনাথ চাৰিআলি।
তেজপুৰ অহাটো কোন এইটো মিছামাৰি
ন' বিশ্বনাথ চাৰিআলি সেইটো।
অ', সেইটো তেজপুৰ আহিব।
সেইটো তেজপুৰ আহিব নাই অহা বছৰ চাগে পঢ়িব আহিব নেকি।
অ', মই আপুনি মানে ফোন কৰোঁতে যেতিয়া ক'লোঁ বোলো তোমাৰ ঘৰ তেতিয়া বিশ্বনাথ চাৰিআলি বুলি ক'লে মই বোলো নিজৰ হেৰিটো চাগে ক'ব বিচৰা নাই নেকি, মই কিন্তু মিছামাৰি বুলিয়ে ভাবি আছিলোঁ অ', তাকে, তাকে। তাৰপিছত দেখিলে নাই ষ্টেটাছ?
অ', দেখিছোঁ। কালিও অ, কালিও দিছে আজিও দিছে একে একেখিনি ষ্টেটাছকে নিমিলে মই ভবাই নাছিলোঁ
অ', কিবা দেখোন মানে জামিন আচমান কা ফৰ্ক হে।
মই কালি ম মানে এই এ ইনষ্টাত দেখিলো যে তাৰ পৰা তাৰ পিছতে মানে ইমান গুৰুত্ব নিদিয়া হ'লো আৰু।
উম, গম পালো, গম পালো ইনষ্টাত কি বুলি আছে?
এ ইনষ্টাত মই চাই পেলাই ক'ব লাগিব কিবা টান নহয় কিবা কিবি এসোপা দি থয়।
গম পাইছোঁ। মানে তোমাৰ প্ৰথম হেৰিত পালোঁ এই ষ্টেটাছডাল মই মানে চোৱা নাছিলোঁ মানে চাওঁ ৰ' দেখিলোঁ যে অ, এইটোতো নিমিলে '-
ডিপিত টো যেনেকুৱা বাকী খিনি নিমিলে
অ', নিমিলেটো এইটো।
অ',
এ নহয় মানে কি হয় জানা এই কোনোবা এটা এংগলৰ পৰা ল'লে এংগল চাই চাই ফটো আহে।
কেতিয়াবা ভাল লাগে অ',
কেচটো গম পাইচ নাই? ধৰক কোনোবা এটা এংগেলৰ পৰা উঠালে তেতিয়া ফটোখন ভাল আহিলে, কিছুমান এংগেলৰ পৰা ধৰক ভাল নালাগে, কেচটো গ'ম পাইছানে?
উম, সেইটো হয় কিন্তু।
উম, মইবোলো এয়া কি।
উম, ধৰিবই নোৱাৰি।
মন মই মনত পৰিল মানে।
তুমি তুমি ধৰিবই নোৱাৰা হয় ন ইজনী নে সিজনী ধৰিবই নোৱাৰা।
বোলো তেজপুৰ আহিছানে কৈছে আহিছোঁ আহিছোঁ হেৰি। বাৰ গানৰ স্কুলৰ কাৰণে বিষাৰদৰ হেৰি কৰিছিলোঁ তাক কৰিছে আকৌ মই যোনখনত গাইছিলোঁ যে।
অ' তাতে।
অ' সেইখনতে আহিছে মই বোলো অ' গ'ম পালো দিয়ক। কৈছো জ্যোতি কলা মই বোলো মই বোলো বৰ ডাঙৰ স্কুল নহয় সৰু হয়নে কৈছে অ'।
অহ' এ কিবা এই মানে কি গহপুৰৰ ওচৰতে বোলে।
ঘৰৰ।
অ'
অ' বিশ্বনাথ চাৰিআলি মান তোমাৰ ইয়াত নহয় মেইন টাউনত নহয়।
মেনটাউন নহয় নেকি? মোক সুধিলো তোমালোকৰ কি গহপুৰ ওচৰৰ নে ওচৰে বুলি ক'লে। অ' আমাৰ একজে্টলি সুধিবলো ভাল ভাল নালাগে ন।
হেইটোৱে, হেইটোৱে সুধিবলৈ সুধিবলৈ ভাল নালাগে নহয়।
অহ'।
নিজেই ক'লে বেলেগ কথা ন।
সেইটোৱেতো মই ইমান ধৰ নিজেও ধৰ কিবা অ'। কিবা ঘবকে কৈ দিব বেছিকে জানিব লাগে। নিজে লাজ পাম। তেতিয়া ধৰা নিজে লাজ পাম। সেইকাৰণে, বেছি বেছিও সুখ সুধি থকা নাই।
উম, উম, ভালেই কৰিলা। মই মই আকৌ ভাবিছিলোঁ চাগে মিছাকে ইনফৰৰ্মেশ্যন দি চে বুলি ভাবিছিলোঁ।
মানে সচাই ছোৱালী জনী মানে ইমান হেৰি নহয় তেনেকুৱা। ছোৱালীজনী মানে যে ইমান তেনেকুৱা হেৰি নহয়। যি কয় সচাই মন তেনেকুৱা টাইপৰ। ইমান তাই হেৰি কৰি থকা ছোৱালী নহয়। বইফ্ৰেন চইফ্ৰেন নাই বাৰু সুধিলো।
অ' সেইবিলাকৰ মানে হেৰিতটো ললা আগতেই।
এচেয়া এই।
আহ হেই যে আৰু কথাত কোৱা ইচ।
পৰপোৰছ কৰিবহে বাকী।
ৰাম ৰাম কি কোৱা।
উম।
বাকী ইউ দিছিল হ'বলা ন হৰাই দিছিল নেকি মেছেজ। আজি আজি নে কালি ন গোটেইকেইটাই অ' অ'। অতিন অ' আজি ফোন কৰিছিলো বোলে ন অ' হৰয়ে কৈছিল নহয়।
আজিজনী হেৰি ইয়াৰ আজিজনী ইয়াৰ বৰুৱা চুবুৰি। সেইটো এ মোৰ লগত ফিল্ম চাব যোৱাতটো।
জানো কোনটো কথা ক'লা, মই আজি কথাই পতা নহ'ল নহয়।
তুমি তুমি কথা পাতিছা। তুমি মানে এই নামটো ক'লে চিনি নাপাবা, কি নামটো ক'লে চিনি পাবা।
মই কথা পতা নাইতো।
পাতিছা, পাতিছা।
এতিয়াই পাতিছোঁ মই অকল নাই পতা নহয়।
আৰু এটা আছে বৰুৱা চুবুৰি।
এই হেৰি আছে নাই, ডি পি চি পি আছে নাই? অ', তেতিয়াহলে
এ উথুনি যে আমি যে হেৰী চাই থাকোতে যে এই দেখি যে ফোন কৰি আছিলে বিচনাত বহি যে এ সেইটো এইটো এইটো ইয়াৰ বৰুৱা চুবুৰী।
অঁ', অ', গম পাইছোঁ গম পাইছোঁ এতিয়া।
ঠিকে আছে মানে ইমানেই হেৰি হৈ গৈছে খেলি মেলি চব গম পাইছা নে?
উম, সেইটোতো মোৰ লগত যায় একে লগ একে ধৰিছেইে তুমি কে কেতিয়া যোৱা কবা মই লগতে যামেই তোমাৰ মই হ'ব ওলাবা ওলাবা ওলাবা মোৰ কাম নাই মোৰ পকেটৰ পইচা খৰচ কৰি মই চিনেমা চোৱাম।
হয় অ'।
মোক সেইটোহে দিন বাকী আছিলে।
চা গৈ যা নিজে গৈ হে নিজে চা গৈ তই।